হেল্ল'
অঁ কওক।
হেল্ল'
হেল্ল নেটৱৰ্কটো অলপ প্ৰব্লেম হৈ আছে নেকি
ওম নেটৱৰ্কৰ বহুত স্পীদ
অ বাকী কি কৰিছে এতিয়া
এই এনে কি কৰিব নো ৰাতিপুৱা মৰ্ণিং ৱাক
উম ঘৰত মই সেয়া মৰ্ণিং ৱাক কৰি এনেই বোলো ফোন এটা কৰোঁ
অঁ ঘৰৰ ফেমিলি মানুহ চব ভালেই বাৰু আপোনালোকৰ
এই আছে আৰু ভালে কুশলে বাকী খোৱা বোৱা কিবা হৈছে নে নাই এতিয়ালৈকে
খাবি আৰু গৈ পেলাই এই ৱৰ্কআউট কৰি পেলাই গৈ আছোঁ গৈ পেলাই খাম আৰু তেনেকৈ বুট মগু কিবাকিবি তিয়াই থৈ
উম তাকে কি কি খাম মানে চিন্তা কৰি আছোঁ।
এনেইটো আমি ফিজিকেলৰ কাৰণে কি কি খোৱা হয় এয়াই খালেই হ'ল আৰু বাদাম বুট মগু গাখীৰ প্ৰ'টিনজাতীয় বস্তু যি পাওঁ
মাছ মাংসও খাব পাৰি।
অঁ খাব পাৰি দে ৰাতিপুৱা মচলা পাতি খাব নোৱাৰি আৰু ৰাতিপুৱা নৰ্মেল লাইটলি বস্তু খোৱাই ভাল।
উম উম বাকী ক'ৰবালৈ যোৱা প্ৰগ্ৰম চগম
প্ৰগ্ৰামটো এতিয়া নাই কিন্তু এনেই এটা আছে বাৰু এইয়া জুলাই মাহৰ সাতাইছ তাৰিখ মানে যাম নেকি সৰু মানে দাৰ্জিলিঙৰ ফালে।
উম তাকে গৰমতটো বেছি পৰিছে অলপ ওলাই কৈ যোৱা ৱাটাৰফল চোৱাটাৰফল তেনেকে ক'ৰবাত যাব পৰা হেঁতেন ভাল আছিল।
ওম ওম সেইকাৰণে দাৰ্জিলিঙে ভাল যাতে ঠাণ্ডা জেগা ন যোৱাবাৰটো তাতে ভাল লাগিল।
মই ভাবিছোঁ শ্বিলং শ্বিলং যাওঁগে নেকি এইকেইদিন মানে এইটো কি মাহ আছিল জুলাই।
উম
আগষ্ট মানত পাম নেকি শ্বিলং
নাই নাই শ্বিলং নাযাওঁ বুজিছা শ্বিলঙত এতিয়া গৈ ভাল নালাগিব।
হয় নেকি
শ্বিলং এতিয়া অলপ দেৰিকৈ যাব লাগিব এতিয়া মানে শ্বিলঙত গৈ কাম নাই
অঅঅ
দাৰ্জিলিঙে বেষ্ট হ'ব।
দাৰ্জিলিং কিমান দূৰ কিমান দূৰ হয়? ইয়াৰ পৰা কিমান দূৰ হয় দাৰ্জিলিং কিমান কিলোমিটাৰ মান হ'ব?
এইটো মই গৈ পোৱা নাই দেই এইবাৰ মই ফাৰ্ষ্ট যামহে।
উম
এতিয়া নোযোৱাকে মই এইটো ক'ব নোৱাৰোঁ চবে কয় মানে এভাৰেষ্টত হলেই হ'ল আৰু এভাৰেজ প্ৰাইচত মানে হৈ যায় আৰু মানে ছিক্স কে ছেভেন কে মানত ঘূৰি গৈ ধুনীয়াকৈ আহিব পাৰিম
বাইক লৈ বাইক লৈ যাবলৈ ভাল হ'ব চাগে ন।
বাইক লৈ বাইক লৈ যাবলৈটো আৰু ভাল হ'ব।
এতিয়া বাইক বাইকো হেভি বাইক লাগিব আকৌ জি টি বাইক নহ'ব নহয়।
অঁ হেভি বাইকে লাগিব বাৰু।
তেলো গৈ খাব চাগে বহুত।
উম! বহুত। এই দাৰ্জিলিং নগলে মেঘালয় যাব পাৰিম বুজিছা।
উম
মেঘালয় যাব পাৰিম, ছেভেন ছিষ্টাৰ ৱাটাৰফলটো চাবলৈ।
অঁ মেঘালয় ন।
অঁ মেঘালয় বেছি দূৰ নহয়তো।
মেঘালয় কিমান ইয়াৰ পৰা কিমান মান হ'ব মেঘালয়লৈ?
মেঘালয়লৈ কিমান হ'ব ইমানো নহ'ব আৰু আমাৰ ইয়াতে ইমানৰ ইয়াৰ পৰা বেছি দূৰ নহয়তো। মেঘালয়লৈ হয়, তোমাৰ যদি তেল আমি বাইক লৈ যদি আমি যাওঁ
উম!
তাৰপৰা যদি হিমালয়নখন হয়। হিমালয়ন আৰু এছজি মানে মেঘালয়ৰ পৰা ঘূৰি আহিব পাৰিম মানে থ্ৰি কৰে মান তেল খাব আৰু আপ ডাউন। থ্ৰিকে, ফৰকে মান খাব।
অঁ! শ্বিলঙৰ ফালতো যাব লাগে?
অঁ শ্বিলঙৰ ফালে যাব লাগে মেঘালয়।
সেইটো এটা ৰাস্তা দি?
উম এটা ৰাস্তা দিয়ে।
অঁ
ঘূৰি আৰু মেঘালয় আকৌ ছেভেন ছিষ্টাৰ ৱাটাৰফল চাওঁ আৰু আছে-আছে নহয় ক্লিন ভিলেজ বুলি কৈ এখন আছে।
উম!
সেইখনো চাম মানে দুই, তিনিটা লোকেশ্যন এটেণ্ড কৰিব পাৰিম আউ।
আকৌ বাহুবলী ৱাটাৰফল বুলি এটা আছে নেকি?
বাহুলী এইটোৱেই চেভেন ছিষ্টাৰ ৱাটাৰফলেই।
হয় নি?
অঁ এই বাহুবলী ৱাটাৰফল বুলি কোৱা হয় আৰু। লোকেল ভাষা
সেইটোৱেই। বেলেগ বাহুবলী নামৰ বেলেগ নাই আৰু?
নাই-নাই-নাই।
উম এতিয়া যে ৰাতিপুৱা যে আমি দৈ গৈ থাকোঁ
উম
কি বস্তুবিলাক খালে ষ্টেমিনাটো আহিব?
সেইবিলাক মানে আমি মেইনলি এতিয়া বুট, মগু সেইবিলাক খালী জাংক ফুডবিলাক এভইড কৰিব লাগিব, তেতিয়া এনেই আহি যাব ষ্টেমিনা।
উম! আকৌ ৰাতিপুৱা দৌৰিলে অলপ ভাগৰো লগা হৈছে আজিকালি।
উম-উম! মানে জাংক ফুডবিলাক বেছি হৈ গৈছে যে। এইবিলাক খোৱা কমাই দিব লাগিব।
বাকী ঘৰত ভাল নহয় চবৰে?
চবেই ভাল, ফেমিলিত একদম পুৰা ভাল।
অঁ-অঁ খেতি পথাৰ কেনেকুৱা?
খেতি পথাৰ ধুনীয়া, এতিয়া আকৌ খেতি পথাৰ কি বেয়া হ'বনো। কৰি আছে, কিবা হৈ আছে। বৰষুণ এইকেইদিন বহুত কম হৈছে। তেওঁ আমাৰ ইয়াত কিবা আছে যে চোলাৰৰ প্লেনেটৰ এনেকৈ পানী ওলোৱা ব্যৱস্থা আছে যে।
উম।
সুবিধা অনুযায়ী কৰি আছে চবেই বাৰু।
অ অ।
এতিয়া তুমি যাবা নেকি।
উম দিম সেইয়াত।
মেঘালয়ৰ বা কৰবাত ট্ৰিপ এটা ওলোৱা নহ'লে আমাৰ লগতে এত হোৱা।
উ। মেঘালয় এতিয়া মানে ফিক্সটো হ'ব লাগিব কোনফালে যোৱাতটো হয়।
অ, যদি নহয় মানুহ হ'লেতো ফিক্স হৈ যাব মানুহ। যদি চা চাৰি পাঁচটাৰ পৰা এনেকৈ যদি গ্ৰুপ ওলায় তেনেহ'লে ফিক্স হৈ যাব।
তিনিখন মান বাইক হ'লে ছয়টা মান হৈ গ'লে।
অ, তিনিখন বাইক হ'লে হৈ যাব।
উম এতিয়া কোনোবা লগৰ তেনেকুৱা ওলাব উলিয়াব লাগিব।
অ', উলিয়াব লাগিব এইি তাকে কাৰণে মানে আলোচনাটো কৰি পেলাই ভালকৈ।
উম।
তেতিয়া ধৰা আমাৰ বাজেটটো মিলি যাব এটা এখন বাইকে দুটাকৈ গ'লে তেতিয়া পইচাটো কিবা হৈ যাব।
উম।
যেনে ভাল হ'ব আমাৰ কাৰণে।
হ'ব কিবা কিবি লৈ যাব লাগিব।
অঁ', খোৱা বস্তু এইবিলাকে লৈ যাম আৰু। টেন চেন লৈ যাব লাগিব। অঁ ট্ৰেন আছে আমি আগতে মানে এই উমৰাংচ্বৰ প্ৰগ্ৰোম চাবলৈ যোৱা যে। এইট্ৰন ৰেডি আছে আমাৰ ট্ৰেন চৰণৰ কাৰণে চিন্তা কৰিবা নালাগে খালি মানুহ ওলালে হ'ল।
অ', তাত এই কি বুলি কয়। প্লেন প্লেনিঙটো কিমান দিনৰ মানে কেইদিনমান তাত থকা হ'ব বা কিমান দিন ঘূৰা হ'ব।
মানে এতিয়া আমি এটা লোকে্চনে এটেণ্ড নকৰোঁ ন আমি এতিয়া আমাৰ এতিয়া প্লেনত আছে চাৰিটা লোকেচন।
উম।
চাৰিটা লোকেশ্যনত মানে ইমান ওপাতকৈ নুফুৰোৱা বহু দিনৰ পৰা যাম যেতিয়া আৰু ক'তো যোৱা হ'ব।
উম।
তাৰকাৰণে এনেকৈ পাঁচদিন বা পাঁচদিন চাৰিদিন এনেকুৱ। মোঠতে থাকিম আ।
উম।
আৰু ইয়াৰ পা টো বাইক লৈ গ'লেতো ভাগৰ লাগিব আৰু এদিনটো এনেই ৰেষ্ট লোৱাতে যাব।
উম।
অ ইয়াতে বোলো মানে চাৰি -পাঁচদিন থাকিম আৰু ধুনীয়াকে।
চাৰি- পাঁচ দিন ন হোটেল ল'ব লাগিব চাগে।
হোটেল ল'বলৈ হোটেল-চোটেল চব মানে চব আমি নম্বৰ চম্বৰ ল বুকিং-চুকিং কৰি ধুনীয়াকৈ যাম আৰু।
উম এ উম্ৰংশ উম্ৰাংশ কেতিয়া গৈছিলা।
এই যোৱা বছৰ কিবা চাবলৈ প্ৰ'গ্ৰাম।
কিহত কিহত কিহত বাইক লয় নেকি।
বাইক লৈ বাইক লৈ।
উওমৰাংচুপা উওমৰাংচুপা দূৰ হ'ব ন এইফালে সেইটো ৰাস্তাটো নহয়।
এইফালে মানে যাব লাগে খালি ফাটি যাব লাগে আৰু।
অ', উমাংচু কিমান সময় লাগিছিলে এইবাৰ যাওঁতে।
গৈ থৈ এইবাৰ তাতো বেছি সময় লাগা নাই আমাক ইমান তিনি তিনি তিনিণ্টামান লাগিল নেকি?
উম তাত মানে কি থাকিব পাৰে আৰু?
থাকিব পাৰে অঁ, কেম পাৰী থাকোঁ ফেলকন ফেষ্টিভেলৰ।
ঢেও মানুহ যায় চাগে ন?
এই বহুত মানুহ।
এতিয়া এতিয়া চাগে মেঘালয় - চেঘালয়তো চাগে বহুত মানুহ হব।
বহুত মানুহ হব এতিয়া ঠাণ্ডা জাগাত বেছি মানু্হ হব।
উম প্ৰাই ভাগ মানুহ চাগে এতিয়া তাতে আছে নেকি অসমৰ মানুহবিলাক। যি ৰ'দ বিছোৰ গৰম ইয়াত।
হুম। ইয়াত বহুত গৰমৰ কাৰণে মেঘালয় বা দাৰ্জিলিঙ দাৰ্জিলিঙৰ ফালে যোৱা বেছি আছে আৰু।
উম।
মাতে জামটো মানে লং ডিচটেঞ্চ হ'লে বেছি ভাল লাগে কিবা এটা।
অহ মানুহ যাবতো, কম চে কম ছটা হলেতো ভাল বা ছটাতকে বেছি হলেও কথা নাই আঠটা মান দছটা মান এনেকুৱা।
অ মানে মানুহৰ লগত কথা নাই, খালি গাড়ী হ'লেই হ'ল।
অহ, গাড়ী ওলাই ধুনীয়াকে মানে এতিয়া এইটো হেৰিটো কিবাতো হৈ যাব মানে তেলৰ হেৰিটো মানে তেল বৰ আদি কৰি থাকা খোৱা খোৱা বোৱা সেই গোটেই সেইখিনি মানে উম ভগাই ললে কমি যাব বাজেটটো।
অঁ অঁ ভগাই ল'লে অঁ তাকেতো এটা যেতিয়া বাইকত দুটা যাব তেতিয়া শ্বেয়াৰ কৰি ললে হ'ল আৰু।
অ তেনেকে দুটা - দুটা শেয়াৰ কৰি পিছত গোটেইখিনিয়ে পইচাটো মিলাই কামটো হৈ যাব তেতিয়া একেলগে।
অঁঁ সেইটো ইয়াৰ কাৰণ তোমাক সুধিছোঁ যাবা নেকি যদি হয় মানে গ্ৰুপটো পাতি কিবা কৰিম আৰু আলোচনা কৰিম আৰু।
উম এতিয়া তালে গ'লে টেন টেনটত বা টেন্টত বা থাকিলে থাকিমে নহ'লে হোটেল ল'ব লগীয়া হ'লে তাতো অলপ আকৌ খৰচ আছে।
অ হোটেললৈ লব পাৰো কাৰন মানে টেন্টৰ মানে আমি যোনটো নে সৰ যোনটো দুদিনৰ পৰা ওলাম যায়
উম।
টো মানে হোটেল লব নোৱাৰিব এইটো টেণ্টে লব পাৰিব।
টেণ্টে ল'ব লাগিব নেকি তাত?
ত দুদিন যদি থাকিম
উম।
এইটো হোটেল লৈ থাকিম আৰু যিখিনি মানে এ মেঘালয়ৰ পৰা যেতিয়া আগলৈ যাম
উম।
তেতিয়া মানে আমি টেন ল'ব লাগিব, হোটেল পোৱা মানে আশা নাই।
অ টেন টেনটো তাছ চাগে তাত থাকেই ন, টেনটবিলাক মানে ফিটিং কৰা থাকে নেকি?
ফিটিং কৰা থাকেই আৰু তাত দাম বেছি লৈ দামবিলাক বেছি লৈ যায়।
এনে নিজে লৈ গলে ভাল হয় নেকি?
অঁ নিজে লৈ গ'লে বেছি ভাল হয় অ।
তে নিজে লৈ গলে আকৌ নিজৰ থাকিব লাগিব নহয় মানে বেলেগৰ পৰা কি কিনি লৈ গলে একে হ'বগৈ কথাটো।
নহয় নহয় মানে এতিয়া তাত যদি কিনো এ এটা টেণ্টৰ এটা টেণ্টৰ মেক্সিমাম প্ৰাইচ পৰিব ট টু কে মান পৰিব।
উম।
আৰু দুটা থাকিব যদি এটা ৰেঞ্জত টু কেকে দিওঁ কি মানে আমাৰ তেতিয়া ইয়াৰ পৰা যদি তেল লৈ যাওঁ তেতিয়া আমাৰ এক্সট্ৰা খৰচটো কমি যাব।
অহ।
তেতিয়া এইয়ে পইচাটো দি তেতিয়া আমি আৰু এটা লোকেশ্যন কভাৰ কৰি দিব পাৰিম।
অ সেইটো তেনেকে মিলাব পাৰিলেটো ভাল, কিন্তু গোটেইখিনিয়ে আলোচনাটো কৰিম ন কি কৰে।
অ গোটেইখিনিয়ে আলোচনা কৰিম। মানে টেণ্টৰ কৰা চিন্তা কৰে টেণ্ট আছে আমি ঘূৰিবলে কৰিবলে গৈ থকা হয়।
হম
তেন্ত চেণ্ট আছে অঁ অঁ হ'ব দিয়ক মই নহ'লে আপুনি ইয়াত হ'ব।
অ পিছত মই পাতিম।
অ অ।